হেল্ল'
হয় বাইদে
আহ কি কা
এ আছো ৰব এনে তু
ডউ ডিউটিৰ ৰাস্তাটো
হয় ডিউটিতে আছো
খবৰ ভাল তোমাৰ
উম আছো আপোনাৰ খবৰ
ভালে ভালে মোৰ ভালে, তুমি যে নতুনকে যে কিবা বিজনে এটাৰট কৰিছিলা কি কৰিছা সেইটো
অ' আছে বাইদেউ এতিয়াও মই কৰি আছো এতিয়া ভাবিছো মানে এখন গুৱাহাটীতে কৰবাত দোকান এখন দিম বুলি আৰু সৰুকে
কৰ'বাত শিকিছিলানে নে?
মই শিকিছো বিক্ৰান্ত বেকাৰীৰ তাত শিকিছো আহ তাত আমি মানে আমাক গোটেইখিনি শিকোৱা হৈছিল মেক কেনেকে ডেক'ৰেচন কৰে বা কেনেকে বনাই আমি কি কিছু
ক্ৰীমৰ ফষ্টিং এইবিলাকো
চব চব শিকাইছে চব শিকাইছে আছে উ ভালে চলিছে আৰু ইয়াতেও মই ভাবিছোঁ আৰু আৰু এখন সৰুকে মানে দোকানখন দিম বুলি আপোনালোকৰ কৰ্ট চিটৰ কামখিনি কেনেকুৱা চলিছে আপুনি যে কৰি আছিলে
ঠিকেই চলি আছে আ ম পাই আছছো দি কিবা কিবি আৰু তুম তোমাৰো কিবা অৰ্ডাৰ আছিলে যে সেইটো কৈ দিবা কি কি আছে
অ হ'ব মই আপনাও অ' কি লাগে মানে মই আপোনাক কৈ দিম আৰু সেইয়া মানে হেৰি আপোনাৰ এখন মেলা হ'ব ত মেলাত আপাৰ সেইটো দিব পাৰিব
হ'ব তুমি আগতে তেতিয়াকে কৈ দিবা কিমান কি কিমানখিনি কণ্টিটিত লাগে বাল্ক অৰ্ডাৰতো মানে বেছি বেছিকে যিখিনি লাগে কৈ দিবা আগতে এতিয়াকে
অ অ আৰু কম প্ৰাইজৰ অ হ'ব আৰু কম প্ৰাইজৰ বস্তুবিলাক বেছিকে বনাব তেতিয়া হ'লে অলপ বেছিকে মানে চেল হয় অলপ বেছি দামবিলাক মানুহে দিব নোখোজে যে
উম হ'ব হ'ব সেইটো বাৰু হ'ব তেনেকে সেই মিলাই দিম আৰু তুমি কবা কি কি লাগে ত মিলাই দিম দিলে হ'ল প্ৰতাপবোৰ তেনেকে দি দিম আৰু তুমি মেকাপো শিকিছা নেকি
হয় মেকাপো শিকিছোঁ আপুনি যদি বিচাৰে হোম চাৰ্ভিচো দিও এনেকে বিচাৰিব পাৰে
পাৰ্লাৰোতো শিকি থৈছা
হয় পাৰ্লাৰৰো কাম কৰো
ডেইলি থাকে নে নে নে পাৰ্লাৰ খুলিছ নে বেলেগৰ পাৰ্লাৰটো কৰা নেকি
খোলা নাই বেলেগৰ মই শিকি শিকিয়ে থৈছো এইয়া পাৰ্লাৰ এখনত সোমাম বুলি ভাবিছো অ দ এতিয়া চাও মেনেজ কৰিলো কিবাকে চাব লাগিব টাইমটো মেকাপ কৰিব লাগিব
কেক আৰু পাৰ্লাৰ দুইটা কৰিবা আৰু এতিয়া
দুইটা কৰিম ভাবি আছো অলপমান সুবিধা পালে কৰিম আৰু
অ ঠিকে আছে বাকী খবৰ ভাল আৰু মানে বেমাৰটো নাই এতিয়া
বেমাৰ আছে কেতিয়াবা হয় মেছিকে খোজ চোজ কাঢ়ি দিলে বেমাৰটো হৈ যায় আৰু
তোমাৰ থাইটিছৰ প্ৰব্লেমটো ঠিক হ'ল
নাই নাই সেইটোয়েতো হোৱা নাই সম্পূৰ্ণ ঠিক হোৱা নাই আছে এতিয়া অলপ অলপ
ভৰি বিষটো ভাল হৈছে
ভৰিৰ বিষটো সম্পূৰ্ণ ভাল হোৱা নাই আছে অলপ তথাপিও চলিছোঁ আৰু এতিয়া
মেডিচিনবোৰ
মেডিচিন লৈয়ে আছোঁ অ ইয়াতে দেখাইছো
কেনেকে কি খাব দিছে এতিয়া, মেডিচিন?
এতিয়া আপোনাৰ এটা মেডিচিন দিছে আপোনাৰ দুই টাইম-দুই টাইম খাওঁ, কেলচিয়ামটোতো কন্টিনিউ কৰিবয়ে দিছে। কেলচিয়ামটো কন্টিনিউ কৰো। বাকী, চলি আছে আৰু এনেকে।
ঠিকে আছে।
আপুনি ঘৰত যোৱা নাই?
ঘৰত যাম ঘৰত মই ছয় তাৰিখ মানে ছয় সাত তাৰিখ মানে যাম। ঘৰত যোৱা আগতে মানে ডিব্ৰুগড়হে যাম, ডিব্ৰুগড়ত এই মোৰ বেচ কাম অলপ অমান আছে যে, সেইকাৰণে ফাৰ্ষ্ট ডিব্ৰুগড়হে যাম। ডিব্ৰুগড়ৰ পৰা আহি, আকৌ নাইট ডিউটি আছে, নাইট ডিউটিৰ পিছতহে ঘৰ যাম। তাৰ পাছত তিনদিন মানৰ কাৰনে। ভন্টিও আহিব ন? নগাঁৱৰ পৰা। তেতিয়া, তেতিয়া তাই আহিলে যাম আৰু এতিয়াতো, সু নাই নহয় চুটি, পিছতহে ল'ব পাৰিম। তোমালোকৰ ফালে গৰম কেনেকুৱা?
বহুত গৰম-বহুত গৰম। এতিয়াতো ডিউটিৰ বাহিৰত ওলালেতো আৰু গৰম। ভিতৰত থাকিলে ঠাণ্ডা কৰি থাকে।
দুটিত টো এচি?
ডউটিত এচি, ঘৰত গলে আৰু এচি নাই। এতিয়া আৰু উপায় নাই আৰু কি কৰিব।
ইয়াতে বৰষুণ দিব এতিয়া।
ভালেই দিয়ক বৰষুণ দিলে। মইতো সেইটোোৱে বিচাৰি আছো বৰষুণ দিলেই অলপ ঠাণ্ডা পৰিব।
কোৱা আৰু বাকী খবৰ খাতি, ঘৰত কেনেকুৱা ল'ৰা? অ কুৱো?
আছে-আছে আছে, ভালে আছে দিয়। তাৰ কাৰণে অলপ চিন্তা হৈ আছে। এই স্কুলত যাই নহয়, ইমান গৰম। স্কুল স্কুলতো গৰমৰ কাৰণে
বেছি গৰম হলে যে মৰ্ণিং স্কুল দি দিয়ে যে
মৰ্ণিং স্কুল দিয়াই নাইচোন মইওতো এইটোয়ে বিচাৰি আছো যদি দিয়ে ভালেই হয়
হোৱা কিবা কব হৈছিলা যে
অ এই হে মই যে আপোনাৰ ক ভিতৰত যে অৰ্ডাৰ কৰিছিলো মই যিটো বনাব দিছিলো এটা ললো ন সেইটোতো আপোনাৰ অ আৰু গোটেইখিনি ৰাউণ্ডত ক্লিপটো গোটেইখিনি ৰাউণ্ডত যিটো বনাই দিয়ে ফুল
কোনটো ৰাউডত বনাই দিয়া বৌ টাইপ
অ বহত টাইপৰ মানে গোটেইখিনি কিলিপ টো বৌ টাইপ বনাই দি কিনে মাজত যে এটা ফুল দিয়ে সেনেকে এটা বনাই দিব মই এতিয়া অকল ৰছটোহে লৈছো
অ এতিয়াতো ক্লিপটো অকল ৰজৰ আছিলে
অ ৰজৰ আছিলে ত আপোনাৰ এতিয়া গোটেইখিনি ব টাইপৰ বনাই কিনে ওপৰত লাফ চিন বা এনেকুৱা এটা দিলে
হ'ব দিয়া তুমি ষ্টাইলটো দি দিবা কেনেকুৱা লাগে ফটো পঠাই দিলেও হ'ব বা আমি আগতে বনোৱা আছে ছিলে নেকি তেনেকুৱা
উম আগতে বনোৱা আছিলে এতিয়া আপোনালোকৰ লগত আছেনে নাই বিক্ৰী হৈছে চাগে
ফটো আছে
ফটোটো নাই ফটোটো আছে চাগে আপোনাৰ আপুনি দিছিলে মই ফটো মাৰিলো নেকি মই চাই কিনে আপোনাক জনাম দিয়কচোন
অ তুমি চাই পেলাই কৈ দিবা নহলে বেলেগ লাগিলেও হৈ যাব কেনেকুৱা লাগে কৈ দিবা বা আৰু অলপমান বেলেগ মানুহে লৈ যদিও কৈ দিবা তোমাৰ এইটো কোনে লৈছিলে কাক দিছিল ছিলা তুমি সেইটো ক্লিপটো
মোৰ বাইদেউৰ ছোৱালীটোক দিছিলো সৰু ছোৱালী এটা আছে নাই নাই বাট আৰে নাই এনেই দিছিলোঁ মই মানে তাইক একো দিয়াও নাই এনেই দিছিলোঁ তাইকে দিবৰ কাৰণে আৰু এটা ধুনীয়া এনেকৈ দিলে এতিয়া অলপ ডাঙৰ হৈছে দুবছৰ হ'ল
ভাল পাইছেতো টাইম বস্তুটো
একদম মানে বহুত ভাল পাইছে নিজে লৈ লৈ দৌৰি আছে মোৰ মোৰ কৰি
উম ঠিকে আছে ভাল পাইছে যদি হ'ব তুমি এইটোৰ ফটো দি দি কিবা কেনেকুৱা লাগে কি লাগে
বতৰ দি কেনে আপুনি সেনেকে বনাই দিব মোক
আহ
আপুনি কিবা খালে নে এতিয়া
চাহ খালো আৰু জলপান খালো কল খালো
অহ
তুমি কি খালা ভাত খালা নে কি
হয় দিতিত এই ভাতে খালো
কোন কোন আছে আৰু ডিউটিত আজি
আমাৰ দাদা মিন্টু দা আছে আৰু আৰু এই মুন্নি বাইদেউ আছে বৰা বেদ
অ ঠিকেই আছে ডিউটি কেইটালৈকে আছে আজি
আজি ডিউটি দুটা নাইটোোতো আহিনো চাগে
কেতিয়া আহিবা
নাইটত আহিম
নাইটত
উম আজি ছ এই আমাৰ মোৰ কৰে এটা ন নাইটোো কৰি দিম ই মোৰ চেটাৰ্ডে নাইটটো কৰি দিব
অ তেনেকে এডজাষ্ট কৰিব পাৰি ন
উম পাৰি পাৰি
স সে্টিক ম হয় নেকি বহুত
নহয় কেতিয়াবা হয় আৰু কিন্তু সদায় নহয় আৰু
অ বাকী এতিয়াতো এতিয়া ঘৰত যাবা ঘৰত গৈ আকৌ আহিবা
উম ঘৰত গৈ আকৌ আহিম আৰু নাই এুৱ
উম বাকী তোমাৰ ল'ৰা কোন ক্লাছ এ বা
থ্ৰী ক্লাছ থ্ৰী
সুল স্কুলত পঢ়ায়
এই আপোনাৰ জাতীয় বিদ্য়ালয়
অহা যোৱা তুমি থৈ আহা চাগে
মই থৈ নাহো মা যায় অ অলপ দূৰ যাব আৰু ঘৰত থাকিলে ময়ে যাওঁ
উম
ডিউটি নাথাকিলে
অনা নিয়া কৰিবলে
বেটি থাকিলে মা যায়
মা থকাৰ কাৰণে হেল্প হৈছে আৰু
অ মা থকাৰ কাৰণে হেল্প হৈছে মা নাথাকিলেটো দিগদাৰেই হ'লে হয়
অ দিয়া বাকী চব ঠিকে আছে আৰু
উম আছে উম উম দিয়ক
উম হ'ব দিয়া
উম ঠিক আছে দিয়া